অ অ আছো।
অ। এতিয়া কি কৰি আছা হয় কি কৰি আছ?
এ এনেই এনেই আছো একো কৰা নাই।
হয় নেকি অ খোৱা বোৱা কৰিলা।
অ এই সেই নটা বজাত খোৱা বোৱা হৈ গল সেইবিলাক কাম বন কৰি অলপ বহিছো আৰু।
হয় নেকি অ কি খালা এতিয়া।
এতিয়া বনালো। কণী আৰু আলু এইবিলাক উহাই উ সিজাই লৈছো আৰু সিজাই লৈ বনাইছো আকৌ। অ কণী তেলত ভাজিলো অ আলুখিনি পিটিকি ললো। তাৰপিছত এ কণী খিনি তেলত এৰি দিলো এৰি দিয়াৰ পিছত তাপিছত নুমাই আকৌ আলু খিনি তেল মাৰি বনাই
আমিও তেনেকেই বনাও আমিও তেনেকে বনাও খাই। ভাল লাগে সেনকে বনালে। কেতিয়াবা আকৌ আলু খিনি মিহি মিহিকে কেতিয়াবা আলু মিহি মিহিকে কাটি দি তাতে কণী এটা ভাঙি দিওঁ সেনেকেও খাই ভাল লাগে।
অ তেনেকে বনালে আৰু পানী চানী দিব দৰকাৰ নাই অলপ তেল বেছিকে দিলেই হ'ল আৰু।
হয় হয় আমাৰ আকৌ জোল নহলে নহয় যে। ছোৱালীজনীক জোল লাগে।
অ আমাৰ ছোৱালীজনীক ভাজি লাগে।
হয় নেকি অ তোমাৰ ছোৱালী হেৰি আছে অ সিদিনা কথা পাতোতে তোমাৰ ছোৱালী পেটৰ বিষ বুলি কৈছিলা যে ভাল হ'ল নে নাই।
অ পেটৰ বিষ কৈছিলো ভাল তেনেকে পোৱা নাই কিন্তু এই এতিয়া ইমান হোৱাও নাই মানে ৰাতিপুৱা ৰাতিপুৱা বেছিকে বিষায় আৰু। তাৰপিছত গেছৰ টেবলেট অ। অ খালী পেটত থাকিলে আকৌ অ ৰাতিপুৱা যদি অ চাহ তাহ খাই দিয়ে তেতিয়া বিষ
হয় অ চা নহলে হেৰি কৰিবা বুত বুট আনি তিয়াই থবা তেতিয়াাহে বুটকে কেইটামানো ল'ব দিবা।
এইবিলাক খাব বাদ দি পেলালে তাই অ। এতিয়া চাহো নাখায় বুত একোৱে নাখায় আহ পেকেট- নহয় আৰু মানে ৰাতিপুৱা ৰাতিপ ৰাতিপুৱা-ৰাতিপুৱা হেৰি খায় আৰু এ ভাতকে খায়, ভাতকে খায় আৰু
অ' ভালে কৰিছে। ভাত মানে আকৌ চব টাইমতে অ' চব টাইমতে ভাত খোৱাও বেয়া কি জানা? দুই টাইমহে ভাত খাব লাগে। এতিয়া ধৰি লওঁক ৰাতিপুৱা সদায় পাতলা আহাৰ খাব লাগে।
অ' তাই এতিয়া অসুবিধা হয় যে তাইও বুজি পাইছে আৰু চাহ খোৱাৰ কাৰণে পেটৰ বিষটো হৈছে চাগে বুলি ভাবি এতিয়া মানে চাহ খোৱাটো বন্ধ কৰি দিলে তাইও
এনে আল্ট্ৰাচাউণ্ড কৰিছিলা নে নাই?
অ' আল্ট্ৰাচাউণ্ড কৰিছিলো আল্ট্ৰাচাউণ্ডত একো নাই বোলি কৈছে। একোৱে নাই একো অসুবিধাই নাই অ' সৰু-সুৰা অকণমান প্ৰব্লেম আছে সেইটো টেবলেট খালে ভাল হ'ব, তেনেকুৱা টেবলেট খোৱা গৈছে পেটৰ বিষ- ৰ আনিছো আকৌ গেছৰো আনিছো। এইবিলাক খুৱাই আছো। এতিয়া গেছৰটো খোৱাৰ পৰা কমিছে বহুতখিনি
হয়-হয়, এই নহলে গেছৰ কাৰণে হৈছিল দিয়া নহলে
অ' গেছৰটো যে খুৱাইছো তেতিয়াৰ পৰা বহুত খিনি কমিছে আৰু
মন কৰিবা যিটো খালে- তাই অসুবিধা হয়। সেইটো খাব নিদিবা সৰু ল'ৰা ছোৱালীটো ইমান বু্জি নাপায়
অহ' সেইটো তাইও বহুতখিনি মন কৰে উ- চেষ্টা কৰে নোখোৱাকে থাকিবৰ কাৰণে অ' কষ্ট তাই পায়তো। সেইটো কাৰণে তাইও মন কৰে আৰু উম।
এতিয়া দুপৰীয়া কি বনাবা?
দুপৰীয়া চাই লওঁ, দালি বনাম চাগে আলু পিটি- কা বনাম। আহ' হয় ত' দুপৰীয়া সময় হ'লে
আলুৱে তুমি, তোমালোকে বেছি ব্যৱহাৰ কৰা নেকি?
অঁ' আমাৰ আমাৰ ঘৰত অন্য পাচলি ইমান নাখায় যে ছোৱালীয়েও নাখায়। তাৰ পিছত এ ছোৱালীৰ ককা-আইতাই খাব নোখোজে। আলু আৰু দালি হলে মানে সিহঁতক একো নালাগে।
অ' আমাৰো সেনেকুৱা আলু পিটিকা বনাই দিওঁ যদি এদিন আৰু এদিন ভাজি দিওঁ আৰু এদিন নহলে কণী দি বনাই দিওঁ আৰু নহলে মাংস আনিলে আলু কি কৰো এচাল, এচালকে কাটি দিওঁ মাংস- লগতে তেতিয়া সেইডোখৰ, সেইডোখৰে খায় কিন্তু পটল আনিলেও খাব নোখোজে লেচ- চাৰি মাহ আনিলেও খা'ব নোখোজে।
অ' এই এইবোৰ, এইবোৰ আনিলেও মানে কেতিয়া বনাম, কেতিয়া বনাম তেনেকুৱা লাগি থাকে কিন্- তু নাখায় কোনেও, নাখালেতো বনাবও মন নাযা-
অ' এই নহয় বজাৰৰ পৰা পাচ- চলি আনিলে কি জানা? নাখাওঁতে-নাখাওঁতে গেলিয়ে যায় আৰু পিছত সাৰ দিয়া বস্তুহুপা যে! সেইটো কাৰণে ধৰি লও আনাৰ লগে-লগে গেলিয়ে যায়।
এতিয়া পাচলি ভোল আছে তাৰপিছত তিতা কেৰেলা আছে আকৌ পটল আছে, আলু আছে এইবিলাক, এইবিলাক বনালে নাখায়
সিহঁতে নাখায় এতিয়া কি কৰিবা? আজিকালি সেই বুজাবা নহয়। সৰু ল'ৰা ছোৱালী যে- ভঙাই ভঙাই খুৱাবা বুজাবা, সেউজীয়া শাক পাচলি খাব লাগে। সেইকাৰণে তোমাৰ পেটৰ বিষ হয় সনেকে বুজাবা বুজালেহে- ধৰি লোৱা হেৰি কৰিব অ-
বুজালেও নাখায়, একদম মানে কান্দি পেলাই আৰু
কি খাই এ আমাৰ ধৰি ল তিয়হ আমাৰ বাৰীত মানে তিয়হ আছে তিয়হ- খাব নিকি দিলে?
অ', তেওঁ বনালে নাখায় এনেই কেঁচাতে কুটি তেনেকে ধুই পখালি লৈ পুতি পেলাত আৰু বনালে সে
স্কুল ধৰি লওক কাচকলো আছে, কাচকল যদি দাইলত দি বনাই খোৱা সেনেকেও ভাল লাগে খাই, তাৰপিছত আকৌ দাইল খাই দাইল খাই যদি হেৰি কৰিবা, আমাৰ তাৰপৰা হেৰি তাইক পঠিয়াই পেলাই হে কৰিবাচোন পালেং শাক, আছে লৈ যাবা, তেতিয়া সে কি আমা-আমাৰ কিতাপৰ ভাষাত মানে শাক ৱালা ডাল বুলি কয়, সেই স্কুলতো সেইয়াই খুৱাব দিয়ে।
অ', দালিত মানে শাকটো অলপ ছিঙি দিব লাগে আৰু
হয় হয়, নহয় দাইল খিনি বনাই ল'বা, দাইল খিনি বনাই সিজাই ল'বা, সিজাই লৈ তাৰ পিছত তেল মাৰিবা নহয়, তেত ইয়াৰ শাক খিনি তেলতে অকমান হেৰি কৰি ল'বা, মাৰি ল'বা অ', নহৰু পিয়াজ, আকৌ হে-হেৰি কেঁচা জলকীয়া ফালি ধুনীয়াকে ধৰি লোৱা পিয়াজ-পিয়াজ খিনিতে তেলখিনি সেনেকে মাৰি ল'বা, মাৰি লৈ তাৰ পিছত দালিখিনি বাকি দিবা, বহুত ভাল লাগে সেইখিনি খাই মানে পালেং শাকত বহুত প্ৰটিন জাতীয় বস্তু আছেতো। বহুত হেৰি স্বাস্থ্যৰ কাৰণে মানে ভাল, সেই পালেং শাকটো তাত দিলে সেয়ে দালি খিনিৰ নাম তেতিয়া হয় শাকৱালা দাল।
শাকৱালা দাইল, অ', খাব লাগিব, মই তেনেকে শাকৰ দালিত শাক দি খোৱা নাই, এনেই শাক এক্সট্ৰাকে ভাজিছো আৰু বেলেগ বেলেগ কে বনাও, অ'।
নহয় বেলেগ বেলেগ শাক দিলেও হয়, অ' আমাৰ এতিয়া ধৰি লোৱা পালেং শাক। দিলে বেছি ভাল লাগে, দালিখিনি অকনমান পিচল পিচল নিচিনা হৈ যায়। তেতিয়া বেছি ভাল লাগে খাই মানে, উম
অ', এতিয়া আপুনি কি কৰি আছে?
এ মই এতিয়া অলপ তোমাৰ হেৰি, আম কৰিছিলো কাম বন কৰি, তাৰ পিছত মানুহজন হেৰি হোৱা এফালে ওলাই যায় মানে, এটা কাম এটা আছে, অথনি কৈছে আৰু কিবা এটা আছে নেকি, দিয়াচোন। তাৰ পিছতে আম-হেৰি, এই জাষ্ট চাইছো হেৰি, মৌচুমী এটা আছিল তাকে এ দুইজনে ভগাই খালো, ভগাই খাই লৈ তেতিয়া বুলো দুপৰীয়াৰ কাৰণে যা-যোগাৰ কৰো আৰু, এ কঁঠালৰ গুটি কেইটামান গুচাই লৈছো। তাৰপিছত আৰু হেৰি, বেঙেনা কাটি লৈছ ছো, কঠালৰ গুটি, বেঙেনা, তাৰ পিছত আলু উম সেনেকে কৰি পেলাই শুকান মাছ দি, এতিয়া সেনেকে বনাম আৰু দুপৰীয়া। এ দালি বনাব মন যোৱা নাই আৰু, সদায়নো কিমান দালি অ', সদায় কিমান দালি খাম, দালি খাব মন যোৱা নাই আৰু মানে। সেইটো কাৰণে ভাবিছো হা?
দালি বিলাক বুলো, খাব মন নাযায়, বনাবও মন নোযোৱা হ
হয়, সদায় খা-সদায় সদায় খাওঁতে খাওঁতে মানে একেবাৰে পেট গেলি যোৱা নিচিনা হৈছে আৰু, এতিয়া আজি সেইকাৰণে বোলো বেঙেনা কঠাল গুটি, আলু, তাৰপিছত আৰু যদি আৰু এবিধ কিবা পাচলি প-পাওঁ পটলো আছে নহয় তাকে দিম, দি লৈ শুকান মাছ দি মানে বনালে যিমান পাচলি বেছি হয়, সিমান সোৱাদটো উঠে, ভাল লাগে বহুত ভাল লাগে খাই। দেখাই পাইছা নে নাই নাজানো, খাই চাবাচোন। বহুত ভাল লাগে খাই বেঙেনা অ বেঙেনা মানে আমাৰ কি হেৰি মামাহঁতৰ ঘৰৰ পৰা আনিছিল এাৰ পিছত মাক দিছে এই বোৱাৰীজনী আনিছে ছিল তেতিয়া মাক দিছিলে খাব কাৰণে মায়ে পাৰ মায়ে মানে সেইকাৰণে কালি চাৰিট মান সেইকেইটা কিবা ঘৰুৱা আছে বেঙেনা যে হয়, নহয় ঘৰুৱা বেঙেনা যে হেৰি কিবা ছাগলী শিঙীয়া বেঙেনা নে কি কয় যে, উ সেইটো সেইটো বেঙেনা স সেই সেইটো বেঙেনা নি-নিজে খাবৰ কাৰণে বনাইছে হেৰি কৰি লছে যেতিয়া অ, সাৰ সুৰ দিয়া নাই হৰি একদম লোকেল ফু খাই ভাল লাগে সেইটো কাৰণে বোলো আজি আৰু এইটোকেই বনাম আৰু কি হম
দীঘল যে সেইটো নে চুটীটো
নহয় দীঘল দীঘল কলা কলা যে কওলা মানে বেঙুনীয়া হে ধৰি লওক কোলা নিচিনা দেখে আৰু
আহ
দীঘল বহুত এসাত বেছিহে দীঘল হয় একদম আমাৰ মামাহঁতৰ সেইপিনে মানে খেতিয়ে কৰে যে আমাৰ এইপিনে ধৰি লও ইমান খেতি নহয় সিহঁতে চব জানেই খেতি দিয়ে কৰিলে কি ঔষধ দিব লাগে কি দিব নালাগে এতিয়া সিহঁতে ভিটামিন দিয়ে বোলে একদম তামাম লাগে ভিটামিন দ আকৌ পুোক হলে কিবা ঔষধিয়ে আমাক কয় ন এইটো দিবাচোন সেইটো দিবাচোন আমিহে এতিয়া বুজি নাপাওঁ যে দিবৰ কাৰণে এতিয়া আমি ইতি নাম নাজানো আমি কিন্তু লগাও কিন্তু লাগে এটা দুটা লাগে ইমান নালাগে সিহঁতলৈ
নাই-নাই অ মই এবাৰ ৰুইছিলো নহয় একে বহুত দীঘল দীঘল হৈ হৈছিলে ঠাই খিনি কম যে আকৌ ৰুব নহল আৰু আকৌ ৰুব নহল অ বহুত দীঘল দীঘল হৈছিলে ডাঙৰ হৈছিলে
অ গুটি আছিল নেকি
অ গুটি আছিলে এতিয়া পুৰণা হল হয় নে নহয় গছ হয় নে নহয় সেইটোহে নাজানো গুটি আছে কিন্তু মই এতিয়াও থৈ দিছো
অ দিবাচোন নহ'লে হেৰি পেলাই পেলাই চাম গুটি গছে তেতিয়াহ'লে
অ
হেৰি লগাই দিব পাৰি এতিয়া হ'ব দিয়া নহলে এতিয়া দুপৰীয়া কাৰণে ভাত যোগাৰ কৰো
অ অ হ'ব দিয়ক।